আছোঁ, এনেই আছোঁ তুমি।
মইয়ো আছো আৰু ঘৰতে। গৰম এই ফিল্ডত আজি মানে খেলি আছিলো যে। এই তোমাৰ জংঘল হৈ গৈছে। অলপ হজ অলপ দি ল'বি, হজ অলপ দি ল'বি, তোমাক মাতিছিলো নাহিলা তুমি।
মই যাম অলপ দেৰিকৈ যাম মানে।
অলপ দেৰিকৈ আহিবা নেকি। আহিবা আকৌ, অ', বলটো লৈ আহিবা, আ অ', আমি মানে একে ভোজৰ যোগাৰটোও কৰি দিছো আৰু খানা যোগাৰটো।
ভালে কৰিছা- ভালে কৰিছা, ৰাতি খাবা নে।
ৰাতি নহয় এতিয়াই, তুমি আহি যাবা আকৌ তুমি ভাত সাজ ইয়াতে খাই দিব পাৰিবা।
হয় নেকি, মই ভাত খালোৱে নহয়।
এ খালা নেকি তুমি, অ', তোমাৰ আগতে ক'ব লাগিছিল, এইটো অলপ মোৰ ভুল হল বাৰু তে।
একো নাই- একো নাই বাৰু মই এনেও লেট ইনভিটেশ্যন দিলে মই ক'লকো নাযাওঁ।
অ', হয়টো, এইটো চ' চৰি দেই একেবাৰে বেয়া নাপাবা।
ত' মো অকণ গাত লাগিছে বাৰু, মই এইটো বেয়া না
অ', হ'ব বাৰু দেই, এইটো মানে গাত লাগি দিলেও মানে বেয়া নাপাবা আৰু দেই, একেবাৰে মানে, চ' চৰি আৰু এইটো। বাকী হেৰি এইটো, আমি মানে এইটো এইটো তোমাৰ ফিল্ডৰ পোষ্ট চ'স্ত নতুন খোটিছো আৰু ন, সৰু ল'ৰাবিলাকে মানে কিবা কিবি লাগি লাগি দিছে, ঠাণ্ডা চাণ্ডা কিবা দিয়া নেকি তুমি তাকে ফোন কৰিলো। ঠাণ্ডা চাণ্ডা খাবলৈ অ', এনে কিবা মানে চব চবেই লাগি আছে ন, চবেই আমি মিলি জুলি দিছো আও। এক হেজাৰ দুহেজাৰ, তুমি কিবা পাঁচ ছয় হাজাৰ কিবা এটা দিয়া নেকি তাকে ভাবিছোঁ।
পাঁচ ছয় হাজাৰ ন।
উম, মানে তেতিয়া গলকি পোষ্টটোও বনাই দিম আৰু।
আচ্ছা একদম লোহাৰ দি ন।
উম, লোহাৰৰ নেট ছেট থাকিব।
আচ্ছা-আচ্ছা। এইটো কাম মানে, মই দিম বুলি ভাবিছো, খালি মই অলপ দিন লাগিব কিন্তু দেই। বস্তু বনাম, বস্তু মই দিম বাৰু, এইটো লিখি থ'বা।
অ', অ', এইটো লিখি থ'ম বাৰু তোমাৰ তাত দেই।
মই দিম বাৰু প'ষ্টটো তোমাৰ, কিমান মান ল'ব এটা প'স্তত।
সেইটো বাৰতে আমি, তুমি দুইটা দিবা-দিবা নি।
মই দুইটা দিম-দুইটা দিম, মানে এইফালেও দিম সেইফালেও দিম।
অ', নহয় মানে আমি মানে অকল হেৰি কৰিছিলো এনেই কণ্ট্ৰ কৰিছিলো চবৰ পৰা আৰু। তুমি যদি দিয়া আৰু কথা নাই, আমি লিখি ল'ম তোমাৰ নামত, আমি হেৰি কৰি দিম।
তে কণ্ট্ৰ কৰিছা যদি মোক লিখি দিয়া কেই টকা লাগে।
অ', মানে তুমি যি যিমান দিয়া সিমানেই দিব পাৰা মানে, বেলেগৰ পৰা সুধিম তেতিয়া আৰু।
উম। এ এইবিলাক মেকুৰী এইবিলাক থাকে যে। এ মেমোআই আছে।
অ বাকী খবৰ ভালে নহয় ন?
ভালে, ভালে, তোমাৰ?
অ', আছো বাৰুতে।
উম, এই যে নদীত গা ধুব যাবা নি?
নদীত যাব পাৰি। এইখন গৰম যি পৰিছে।
উম। কি কৰিবা বহুত গৰম ন? তাকে আবেলি ওলাবা। গা ধুব যাম, গা ধুই পেলাই খেলিব যাম।
অ, পাৰি, পাৰি। ঐ তোমাক কথা এটা, কালি- কালি খেল চালা নাই ৱৰ্ল্ড কাপ?
বা চালো, চালো।
ঐ মজা হৈছে। মই দুইখন চালো গম পাইছা।
মই নৰ উম, নৰৱেখন হাৰি গ'ল আৰু বেয়া লাগিল। চুইজাৰলেণ্ডো হাৰিল।
ছুইজাৰলেণ্ডো হাৰিল। কিন্ত এই মেচি জিকি গ'ল ন? মজা, ইংলেণ্ডে ভাল খেলিছে খালি দেই। ভাল খেলছে।
সেই ভাল খেলি দিলে তো
তাকে মানে সেইট ফুটবল ফিফাটো চলিছে যেতিয়া আমিও ভাবিছো আৰু এইখন গাঁৱতো অলপ ফুটবল-চুটবল উলিয়াম। পিন্ধি খেলো। পোৱালিবিলাক ওলাই যাওঁক আৰু তেনেকে।
হয় নেকি? হয়, হয়, হয়, হয়, হয়। এই বুট জোতা পিন্ধিলে তোমাৰ তাত বুট আছেনে নাই?
মই বুটজোতাটো কিনিম বুলি ভাবিছো। মানে কিহৰ কিনো তাকে ভাবিছো।
কিহৰ কিনিবা? মই চাজেষ্ট এটা কৰোঁ নেকি তোমাক?
কোৱাচোন কোৱা। কিহৰ কিনিব কিনিলে ভাল হ'ব মানে আৰু তুমিতো জানা না।
তোমাক তোমাক এনেই ভাল লাগে যদি কি বুলি কয় হেৰি এডিদাছ, নাইকী এনেকুৱাত যাব পাৰা, কিন্তু দামটো অলপ হাই থাকিব। কিমান ৰেঞ্জৰ ভিতৰত লাগিব তোমাক? হেল্ল'। হেল্ল'। হেল্ল'। নাই, হেল্ল'। হেল্ল'। হেল্ল' শুনিছা? হেল্ল'। হেল্ল' হেল্ল' হেল্ল' হেল্ল'। হেল্ল'। এই নেটৱৰ্কডাল বেয়া চলি আছে জানা। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'-হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। অ', দা। কাটি দিয়া, হেল্ল'। শুনিছা। হেল্ল'।